হেল্ল' হেল্ল' শুনিছানে এতিয়া?
আহ শুনিছো। তুমি শুনিছা?
তোমাৰ মাতটো কপি কপি আহিছে, অ তোমাৰ মাত, শুনিছো। কিবা হেৰি ওচৰত কান্দিছে নিকি কিবা?
নাই নাই। এতিয়া গৈছে নে নাই?
অ আহিছে আহিছে।
অ কি কি কৰি আছানো?
এইটো শুৱাই লৈছো অলপ ৰবা, ভাত খাম বুলি ভাবিছিলো তাক টোপনি নিয়াইকৈ। বুট কেইটামান হে ভিজাই থৈ দিছিলো তাকে ভাজি পেলাই খাব লাগিব। কেঁচা বুট খালে কি হয় নাজানো কিন্তু খাই ভাল পাওঁ গেছ বুলি কয়।
উম কেঁচা বুটত প্ৰটিন থাকে বহুত।
উম মই কিন্তু সেই কেঁচা বুট আৰু মগু বহুত
উম উম ভাল হে কেঁচা বুট মগু খোৱা। কেঁচাবুটৰ বা কেঁচাত যদি ৰাতি তিয়াই ৰাতিপুৱা সময়ত পানীটোও খাব পাৰে সেই টো বহুত ভাল। আৰু এতিয়াও বুট মগুৰ লগত তুমি কে অ বুট মগুৰ লগত তুমি এই কাজু, কিচমিচ, আলমণ্ড এনেকে কুটি পেলাই যদি খোৱা প্ৰটিন চালাডৰ নিচিনাই হয়।
উম উম। সেইটোও তিয়াই থব লাগিব ন আলমণ্ডটো?
অ আলমণ্ডটো তিয়াই থবও পাৰি কিছুমানে তিয়াই পেলাই বেয়া পায় যে।
উম মইয়ো তিয়াই পেলাই বেয়া পাও। দিব লাগিব ৰবা, এনে এনে বুট মগুৰ হে খাই আছো, তাৰ পিছত খিচমিচ টো আছে বাও কাজুটো শেষ হ'ল আৰু হেৰি এইটো
উম, আলমণ্ড আৰু খচমিচটো তোমাৰ, আলমণ্ড, কিচমিচ, কাজুয়েই হওক সেয়া তিয়াব নালাগে, নিতিয়াকে কুটি -কুটি দিলেই হ'ল, তাত তুমি যদি পিয়াঁজ অকনো কুটি লোৱা পিয়াজ জলকীয়া অকন কুটি পেলাই এইকেইটা বস্তু কুটি পেলাই যদি দিয়া খোৱা যায়, মিছলৰ নিচিনা হয় কিন্তু প্ৰটিন আৰু বুটক বুট দি পেলাই যে হেৰি বনাব হয় বুট দি পেলাই যে পানী পিঠা নিচিনাকে বনোৱাইছিলা বুলি কয় যে জানানে নাই?
বুধে পিছি পালে আৰু।
উম মিক্সিত পিছি পেলাই। তাত তোমাৰ পিয়য়াজ চিয়াজ কুটি পেলাই অ পিয়াজ -চিয়াজ কুটি এই পিঠা নিচিনাকে যে পানী পিঠা যেনেকে বনাই।
উম, উম, উম খাইছো আকৌ বহুত ভাল লাগে। না সেইয়- বুত মগু পাইছো, এই ভণ ৰুক্মিনীয়ে মানে শিকাই দি দিছিল। খাইছো ভাল লাগে মানে, সেই ই আমি আকৌ বৰা, বৰা বুলি কওঁ বৰা বনাই।
অ, নহয় সেইটো বেলেগ, এইটো- এইটো ক্ষেত্ৰত সেইটো, অ, সেইটো বৰা আৰু এইটো তোমাৰ যিটো মই কৈছো। সেইটোত তোমাৰ এই দৈ -চৈ যদি দি দিয়া থাকিলে সেইটো পানী পি ঠা নিচিনাকে ডাঙৰ কে পাতল কে বনাই ল'ব লাগে। চিলা বুলি কয়। সেইটো বেচনৰ চিলা হয়। অ, অ, জুলীয়া কৰি পানী পিঠা নিচিনাকে ধাত কেহে কৰো অ, সেইটো বৰ এইটো এইটো কিবা চিলা বুলি কয় মানে ৰুটি খনৰ নিচিনা নিচিনা আৰু এইটো।
অ অ খাইও ভাল লাগিব চাগৈ ন। খাই পোৱা নাই বাৰু মই বনাই চাব লাগিব। সেইটো, হে বাকলিটো নহয় সেই বাকলিটো এৰুৱাই ল'ব লাগিব নেকি ন নালাগে?
মিক্সিত দিলে বাগলীয়ে ছাকলীয়ে ধুনীয়াকে পিছা যায়।
উম, এনে নহয় তেনেকে দি অ মই বোলে অ এইটোও খাবৰ কাৰণে এনেতো গুঢ়া হবই বাৰু।
আহ।
বাকলিটো ভালেহে আকৌ ন।
উম, একো নহয় বাগলী মিহি হৈ যায় নহয়। উম, মিহি হৈ যায় নহয়।
বনাই খাব কিহৰ
বুটৰ উম,
অ, খাইছো আকৌ বহতো খাও অ। বুটো খাও, এই সেই পদিনা পদিন না বাদামৰ চাটনিহে খোৱা নাই আৰু।
উম, বানামটো এবাৰ খাই চোৱাৰ পিছত গম পাবা। বাদামৰ চাটনিটোত যে বুট কেইটামান দি বাদাম দি বহুত বাদাম কেইটা কেইটামান দি পেলাই তাৰ পিছত নহৰু আদা অ নহৰু আদা পিয়াজ দি তাৰপিছ তাত তোমাৰ বিলাহী- দিব লাগে। উম, বিলাহী দিব লাগে অ, বহুত ধুনীয়া লাগে। সেইখন চাটননি লগত তুমি দালি ভাতকেইটা হলে ধুনিয়াকে অ, দালি ভাতৰ লগত তুমি সেই কন চাটনি হৈ গলেও ধুনীয়াকে খাব পায় যে। মইতো বহুত ভাল পাও সেইটো চাটনী সেইটো চাটনি বহুত ভাল লাগে খাই।
নহয় কাজু বাদাম নহলেও এইটো বাদাম
অ এই নৰ্মেল বাদামটো অ অ নৰ্মেল বাদামটো।
এই বুধবাৰে খাব লাগিব ৰবা অহা বুধ- বাৰে আজি সোমবাৰ হলে পৰহিলে।
নালাগে উম জলকীয়া দিলা তাত বুট কেইটাম- দিলা এমিশন দিব পাৰি নাৰিকল হো যদি পানী তেতিয়া বিলাহী দিলে পানী নিদিলেও
অ অ নিদিলেও হয়। এতিয়া খাম জানো এনেকুৱা লাগিছ
এনে দিলেও হয় নিমখ চমখ জোখমতে দি লৈ পেলাই সেই খাইাবা বাা এই যে পাঁচ টকীয়া বাদামৰ পেকেট যে পায় সেয়া খালে হ মই দাদামৰ তৰকাৰীও বনাওঁ
আমাৰ ইয়াত তেনেকে বাদাম হেৰি কেে নানে যে বিক্ৰী কৰাও নে এখন ওচৰৰ দোকানখনত নাই অনা হঁতেন মই আনিলো হেঁতেন এতিয়াই গোট ভিজাই আছে এ হেৰি ডাঙৰটো ওলাই এ সেইটো মানে খাইো ইমান ভাল নালাগে ডাঙৰটো পেকেটটো যে এ বিশ ত্ৰিশ টকা মান ল'ব সেইটো বাদাম এনে খাই মানে ইমান ভাল ল'ব নালাগে সেইটো উম এনে মই বাকলি থকাাতটো বেছি খাই ভাল বাকলি কাজু টো সেইাই বেছি ভাল পাওঁ আৰু
উম চাটন বিলাক হলে তোমাৰ সেয়া ভাত কেইটা হয় মাছ
মাছ মাংস উম হম তেনেকে ভালে মানেকেইটা খাব আৰুতটো ভাল আকৌ স্বাস্থ্যৰ কাৰণে ন একো ক্ষতি নকয়
দালি ভাতল লাগে আৰু অ হাঁ সেই চাটনিখনত তুমি নাৰিকল দি তা এটা টেষ্ট বেলেগ হয় সুধা নাৰিকল দি কিনিব পাৰি
নাৰিকল এটা আছে বাৰু খাহ খওকৈ কাটিবই পৰা নাই উম উম সিদিনাখন আছিলে সেইদিনাখন এযোৰ
বনোৱা মাংস চাংস বনালে নাৰিকল দি মাংস বনোৱা
নাৰিকল দি মানে হে মিক্সিত পিচি পেলাই আৰু
তাতিছ
সিদিনাখন হে নাৰিকলেজো আছিল তই বিক্ৰী কৰি থ আহিল তাৰ পিছতে মই বোলো ইতিষ্াইো নাৰিকল ভাল পাই তাইকেিয়াহে তেনেকুৱাি নক কলোই আৰু উ পেলাই নাৰিকল মানে তেনেকে গছত আছে বাৰু
উম
ইমান হেৰি পুৰত হোৱা নাই কিন্তু এই এটা কোমলীয়া খাইও ভাল পাওঁ যে যে সেয়া এটা আছে কটোি কাটো কটো কৰি সময়ে নাপাও
কিমান
পাহৰিলোৱে মই তুমি যে কৈছিলো
ব কতে কাই
অ অ যদি কি এতিয়া ক'ত সময় পাম চাগৈ আৰু ভাত পানী খাম আৰু
এইয়া টিউচনৰ পোৱালিতে অ টিউশচন টিউচন কৰা সি পোৱালিটো নাৰিকল ভাল পাও বুলি গম পাই পেলাই লৈ আহিছিলে কিন্তু নাৰিকলটো ভাল নহয়
উম উম মিঠা নাই চাগৈ
বেয়ানে
কিন্তু আমাৰ আমাৰ হেৰিটো মিঠা এক
নহয়াগে উম কিমানত দিলে তাই